কি কৰিছা?
এনেই চাহ খাই বহি আছো ৰবা তুমি কি কৰিছা?
অ, মই আচলতে এই আমাৰ ড্ৰয়াৰটো চাফা কৰি থাকোতে কেইখনমান বৰ ধুনীয়া ফুলাম গামোচা পালো, তাকেই মই ভাবিছো তুমি কিনিবা নেকি, তুমি কিনিবা নেকি? মানে আমাৰ ঘৰৰ তাঁতশালত বোৱা আছিলে।
অ, হয় নেকি? কিমান মানে এনে পইচা?
বেছি দাম নহয় তোমাক অকণমান কমতেই দিম।
অঁ হয়। কিনিলে বাৰু কম দিয়াচোন কিন্তু আমাৰ ঘৰতো আছেই মানে বহুত কেইখন।
অ, আৰু মানে তাত সেই ৰঙা ৰঙা সূতাৰ ফুল তৰা আছে আৰু গুণাৰ কামো একদম ভাৱে কৰা আছে তুমি যদি চাব বিচাৰা মই ফটো মাৰি দিব পাৰিম।
অ, নিশ্চয় দিবাচোন মই চাম কেনেকুৱা-কেনেকুৱা আছে, মানে তেনেকুৱা ঘৰত বোৱা হলে
অ, হয়। পিছে আজিকালিতো অসমীয়া বোৱা গামোচাবোৰ বজাৰত জুই চাই দাম হৈছে ন। হয়নে?
অ, হয়-হয় তুমি কিবা কিনিব গলে মানে কিমান যে দাম। হ'ব এখনতে মানে তোমাৰ তিনিশ-চাৰিশ তেনেকুৱাকে লয় আৰু।
তাকে আৰু গামোচা বুলি ক'লেতো কেৱল মাত মাথো এখন কাপোৰকে নুবুজায়, ই আমাৰ অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক, কিন্তু আজিকালি মানে এই গামোচাবোৰ এনেদৰে ইমান দামত বিক্ৰী কৰা হৈছ আৰু বহিৰাগত ত' দেশৰ পৰা অহা গামোচাবোৰ যথেষ্ট দামত বিক্ৰী কৰে।
অ', হয়-হয়, তুমি মানে, আজিকালি যিবোৰ আমাৰ আহ, আগৰ দিনত সূতাৰে একদম, অসমতে তেনেকে বোৱা হৈছিল গামোচা বোৰ একদম সেইবোৰ আজিকালি নাপায়ে, বাহিৰত তোমাৰ সেই মেচিনেৰে আহ, বৈ কিনে ইয়ালৈ বিক্ৰী কৰিব আনে, যাৰ ফলত, মানে এতিয়া তোমাৰ বহুতো মানে তেনেকেতো বিক্ৰী নহয়ও দিয়াচোন সেইবোৰ যায় যিহেতু, ইমান দাম কয়। গতিকে, তেনেকে যদি ঘৰত তে বোৱা গামোচা পাও, তেনেহলে কিনিবৰ মানে মন যায় আৰু যিমান দাম হ'লেও।
অ', ঠিকেই কৈছা আৰু বিশেষ বিহুৱে হওক বা বিয়া বাৰুৱে হওক ঘৰলৈ অহা কোনো সন্মানীয় অতিথিক আদৰিবলৈ গামোচা খন যথেষ্ট প্ৰয়ো জন হয়, কাৰণ সেইখনে আমাৰ অসমীয়া জাতিৰ উ স্বাভিমানৰ প্ৰতীক। আৰু গামোচাখন নহ'লে যে আমাৰ চব কামে আধৰুৱা হয় কাৰণ সকলোতে গামোচাখন ব্যৱহাৰ কৰা হয়, নহয়নে।
অ', হয়, হয় আমাৰ বাৱে এইয়া গৌৰৱৰ কথা যে, গামোচাখনক মানে, উম সকলো ক্ষেত্ৰতে তোমাৰ বিহু হওঁক বা অতিথি পাৰ্বন যি উৎসৱ হ'লেও, আদৰাৰ ক্ষেত্ৰত মানে গামোচাখনকে ব্যৱহাৰ ব্যৱহাৰ কৰা হয় আৰু আচলতে আমাৰ অসমীয়া গামোচা তাৰ ব্যৱহাৰ আৰু ইয়াৰ প্ৰকাৰবোৰ ইমানেই মানে, বৈচিত্ৰ্যময় যে ভাবিলে আচৰিত লাগে।
তোমাৰতো, বিভিন্ন ধৰণৰ গামোচা আছে মই আগতে জনা নাছিলো, কিন্তু তেনেকে নাম শুনিছোঁ আৰু কিবা-কিবি তোমাৰ কিবা তিয়নি গামোচা, তামুলী গামোচা, আনকি নামঘৰ ঘৰত বা ঈশ্বৰক উপাসনাৰ বাবে ব্যৱহাৰ কৰাবোৰ গোচা গামোচা বুলি কোৱা হয়। আৰু আমাৰ আটাইতকৈ চেনেহৰ হৈছে তোমাৰ বিহুৱাম বা ফুলাম গামোচা যিখন তোমাৰ বিহুৰ সময়ত আহ, বৰ আদৰেৰে ডাঙৰ ঘৰৰ ডাঙৰসকলক বা আপোনজনক হেঁপাহেৰে যাচি দিয়া হয়। আৰু সেইখনৰ মানে, তোমাৰ তুলনাই নাই, কাৰো লগত যি ইমান মৰমেৰে বৈ কিনে, সেইখন উপহাৰ দিয়া হয়।
অ', তুমি একেবাৰে ঠিকেই কৈছা আৰু আজিকালিতো গামোচাখন বিশ্বৰ দৰবাৰত জিয়, জি-আই টেগও পাই উ পাবলৈও সক্ষম হৈছে, নহয়নে মানে, এই জি-আই টেগৰ জৰিয়তে আমাৰ গামোচাখন সকলোতে জনাজাত হৈ পৰিছে।
একদম সঁচাকথা কৈছা আৰু তোৰ মানে এইবোৰ এতিয়া, অসমৰ কিবা এটা মূল্যৱান সম্পদ বা যি কোনো বস্তু তেনেকে বাহিৰৰ দেশত সন্মান পায়, তেনেকে খুৱ ভাল লাগে, আৰু এই যে বহাগ বিহুত মা বা আইতাহঁতে, নিজৰ হাতে তাঁতশালত বৈ ওলোৱা গামোচা যিটো, যিকেইখনৰ মানে তোৰ সুবাস আৰু তাৰ তুলনাত কোনো ধৰণেই হ'ব নোৱাৰে। আজিকালি যদিও, তোৰ বজাৰত বহুত ধৰণৰ গামোচা কিনিব পোৱা যায় বা তোৰ মানে য'তে গ'লেও, গামোচা বোৰতো থাকেই দে চোন তোৰ অনলাইনত হওক বা অফলাইনত তেনেকুৱা কিন্তু যিখন নিজৰ হাতেৰে বোৱা তাঁতশালত সেইখনৰ দৰে এখন মানে কোনো সমান হব নোৱাৰে আৰু যিটো তই আজিকালি দেখিছ নে নাইনো বজাৰত কিছুমান অ', মেচিনত বনোৱা কৃত্ৰিম বা নকল গামোচা যিবোৰে আমাৰ খিলঞ্জীয়া পিনসকলৰ পৰিশ্ৰম আৰু এই শিল্পতো বহুত লোক লোকচান কৰিছে এইটো বৰ চিন্তাজনক কথা নহয়নে।
তুমি একেবাৰে ঠিকেই কৈছা, আৰু মানে বহাগ বিহুত মা বা আই তাহতে নিজ হাতেৰে যেতিয়া তাঁতক্ষালত গামোচাবোৰ বৈ ওলাই যিটো মানে সুবাস বা পাই সেইটো বাহিৰৰ দেশৰ পৰা অহা গামোচা সমূহৰ লগত তুলনা কৰিব নোৱাৰি একেবাৰে আৰু আজিকালিতো বজাৰত যথেষ্ট গামোচা কিনিবলৈ পোৱা যায় কিন্তু তাঁতশালত যিবোৰ গামোচা বোৱা হয় সেইবোৰতো একদমাৰে অখু ক ক্ৰিয়েটিভিটি অসমীয়া মানুহৰ আৰু যাদুকৰি একেবাৰে শিপিনীসকলৰ হাত তত যাদু আছে যাৰ ফলত ইমান ধুনীয়া গামোচা এখন বৈ উলিয়াব পাৰে।
হয়, হয় ত একদম মানে গুৰুত্বপূৰ্ণ পইন্ট কৈছ এই যে মেচিনত বনোৱা স এতিয়া গামোচ বোৰ এইবোৰে আমাৰ থলুৱা হ হস্তশিল্পটো একদম ধ্বংস কৰাৰ মানে উপক্ৰম কৰিছে, আমাৰ পিনেসকলে যিবোৰৰে দিনে ৰাতিয়ে কষ্ট কৰে হাতেৰে যি সুন্দৰ আৰ্ট বা ক্ৰিয়েটিভ ডিজাইন বিভিন্ন ধৰণৰ ফুল, মানে বনাই তেনেকে তাঁতশালতে বৈ সেইবোৰ মেচিনে তাৰ মানে আৱেগ তটো কেতিয়াও ধৰি ৰাখিব নোৱাৰে। আমি গ্ৰাহক হিচাপে নিজে সচেতন হব লাগিব আৰু সদায় মানে থলুৱা হাতেৰে বোৱা খাটতি অসমীয়া গামোচাহে কিনিব লাগে মানে, আমিতো গম পাও ন কোনখন উ হাতেৰে বোৱা বা মেচিনত সেই কৰা যিহেতু আমি অসমতে থাকোঁ বা আগৰ পৰা তেনেক গামোচাবোৰ চিনি পাওঁ। গতিকে আমি নিজে সচেতন হৈ চাব লাগিব যে কোনবোৰ কি আৰু ইয়াৰ দ্বাৰা আমাৰ অৰ্থনীতিও সবল হ'ব। আৰু পৰম্পৰাতে জীয়াই থাকিব এই ক্ষেত্ৰত যদি আমি হাৰ মানি যাওঁ তেনেহলে আমি আমাৰ নিজৰ পৰম্পৰা বা ঐতিহ্্যক নিজেই মানে ধ্বংস কৰাৰ নিচিনা হ'ব গতিকে আমি সকলোৱে মিলি টো ৰক্ষা কৰিব লাগিব।
উম ঠিকেই কৈছা। আৰু আমি নিজৰ শিপাডাল আৰু সাংস্কৃতিক ধৰি ৰখাটো আমাৰ প্ৰত্যেকৰে দায়িত্ব, আৰু আজি কলিটো মডাৰ্ণ বা চিনেমেটিক লৰ যুগত যিমান পাৰো আমি আহ আধুনিক সাজ নিপিন্ধো কিয় কিন্তু ডিঙিত যদি আমি ফুলাম গামোচা খন লওঁ যিটোৱে আমাৰ একেবাৰে ক্লাছিক আৰু গহীন কিতলে আৰু লগতে আমাক অসমীয়া বুলিও পৰিচয় দিয়ে। আৰু বিদেশত থকা অসমীয়া মানুহবোৰৰতো এই গামোচাখন বহুত সাৱধিয়ে গৌৰৱ কৰে যিটোৱে আমাৰ পৃথিৱীক আহ, পৃথিৱীত আমাক চহকী কৰি তোলে নহয় নে?
হয়, হয়, তো একদম মানে ভাল কথাও কৈছ। গামোচাখন হৈছে আমাৰ আতিথয় আৰু মৰমৰ আদান প্ৰদানৰ আটাইতকৈ পবিত্ৰ মাধ্যম। তোৰ য'তেই নহওক আহ বাহিৰত বা বিদেশত বা তোৰ আজিকালি দেখিছই চাগে তেনেকৈ অহ, কৰবাত তেনেকে মাউণ্ট এভাৰেষ্ট বা কৰ'ৰবাত যদি ওখ ওখ শৃংগটো তোৰ উম, কোনোবা মানুহে জয় আৰোহন কৰে তেনেহলে প্ৰথম তোৰ তাতে যায় অসমীয়া বুলি গামোচাখনেৰে নিজকে পৰিচ দিয়ে গামোচাখনে তেনেকে বুকুত লৈ ফটো উঠি তেনেকে পঠাই দিয়ে গতিকে গামোচাখনে হৈছে আমাৰ মানে, একদম প্ৰথম আৰু অসমীয়া হিচাপে চিনাকি। যদি কাইলৈ ক মানে টিভিত যদি কিবা তোৰ সেই দিয়ে যে তুমি কেনেকে মানে নিজৰ সেই কৰি বা বা বিদেশৰ মানুহ বিলাকে যেতিয়া ভিডিঅ' কৰি বা কিবা দিয়ে, তেনেহলে গামোচাখনেৰেইতটো নিজৰ পৰিচয় প্ৰথমে দিয়ে গামোচাখনে গলত তেওঁলোকে পৰিধান কৰি ফটো বা ভিডিঅ দিয়ে। গতিকে এই গামোচা খনৰ মানে ৰক্ষা আমি নিজে কৰিব লাগিব আৰু।
ঠিকেই কৈছা, আৰু এই গামোচাখনেইতো আমাৰ আতিত তথ বা মৰমৰ আদান প্ৰদানৰ আটাইতকৈ পবিত্ৰ মাধ্যম। আহম বা আমাৰ ঘৰলৈ কোনোবা আলহী আহিলে প্ৰথমে আমি সেই গামোচাখনেৰে সন্মান জনাওঁ। সন্মান জনা আৰু অ বিভিন্ন বিষয়ৰ ক্ষেত্ৰত আমি সেই গামোচাখন ব্যৱহাৰ কৰো আৰু লগতে সেই উ, গামোচাখনৰ জৰিয়তে আমি নিজকে পৰিচয় দিব পাৰোঁ।
হয়, হয়, তাৰমানে এ, ঠিকেই কৈছ গোটেইবোৰ কথাই মানে আমাৰ লা- প্ৰয়োজনীয় যিহেতু। আমি অসমীয়া জাতিটোৱে মিলি কিনে সকলোবোৰ আমাৰ ঐতিহ্য বা পৰম্পৰা ধৰি ৰাখিব লাগিব। গতিকে, তাৰ ভিতৰত গামোচাটো এক মূল্যবান সম্পদ। আৰু গামোচাখনৰো আমি এনেদৰে সদায় যাতে ভৱিষ্যতলৈও আমাৰ পিছৰ অ', ভৱিষ্যত প্ৰজন্মও যাতে আমাৰ নিচিনা এনেকে ঐ তিহ্য সম্পদবোৰ সন্মান কৰি যায় তাৰ বাবে আমি উম, অলপ নজৰ ৰাখিব লাগিব।
অ', ঠিকেই কৈছা আৰু আমি যিমানে আধুনিক সাজ নিপিন্ধো কিয় গামোচাখন সদায় আমাৰ বাবে অহ, আমাৰ সংস্কৃতিৰ আৰু আমাৰ মানে জীৱনৰ এ, এক আপুৰুগীয়া সম্পদ হৈয়ে থাকিব।
উম, হয়, হয়। তে, এইবোৰ কথা পাতিলে শেষ নহয় আৰু যিমান যি হ'লেও পিছে তই যে গামোচাবোৰ চাই আছ, সেইবোৰ মোক ফটো দিবিচোন মই চাই ল'ম মানে কেনেকুৱা ধৰণৰ কি!
হ'ব দে, মই এই ধুনীয়া ফুলাম গামোচাসমূহৰ ফটো হোৱাটছএপত শ্বেয়াৰ কৰি দিম আৰু তই চাবিচোন ডিজাইনবোৰ কিমান মানে ধুনীয়াকৈ আৰু সৰু, সৰু বুটাবোৰ বচা হৈছে। মানে দেখিলেই আমাৰ অসমীয়া সংস্কৃতিৰ প্ৰতি গৌৰৱ আহি যায় যে, আমাৰ অসমীয়া শিপিনীসকলে ইমান ধুনীয়াকৈ এইবোৰ ব'বলৈ জানে।
অ', হয়, হয়, তই আজি যিবোৰ কথা ক'লি সেইবোৰ একদম গুৰুত্বপূৰ্ণ আৰু লাগতিয়াৰ গতিকে সকলোৱে এনেধৰণে চ সকলোবোৰ কথা বুজি পালে আমাৰ মানে
ভাল হ'ব আৰু পিছলৈ গতিকে, আজিলৈ ৰাখ ৰাখিছো তেনেহ'লে পিছত এদিন আৰু কথা পাতিম।
ঠিক আছে।
ফটো দিবা।